শুনা পাইছো পুৰা ক্লিয়াৰ আহিছে তোমাৰ মাতটো।
উম।
উম হাছো এনে তুমি?
মই এনেই একচুৱেলি এক জেগাত ওলাই আছিলো। তা
উম। বাকী হেৰি এ সৰু খাতি ঠিকে আছে, এটা কথা এ এ আমাৰ এটা কথা আছিল হা, আমি যে হা আমি কলেজ পাছ কৰাৰ পিছৰব আৰু কথা কৈছো হা, মই আজি মানে এটা ঠাই ওলাই গৈছো হা, মানে ইমান ঘৰটোত থাকি ইমান বৰিং লাগিছে মানে হা। মোক সঁচা কথা বহুত আমৰি লাগিছে, ক'ত ফুৰিব চুৰিব যাবা নেকি ব মানে ক'ত টুই মানে এনেকা নহয় যে ইয়াতে লগত যাব চে বতাবা নেকি ত?
একচেলি ফুৰিবো যাব লাগিছিল কোনটো দে?
অ মই ট্ৰিপ -চিপ বনোৱা নাই ডাঙৰ ট্ৰিপ এটা বনোৱা মানে ধৰি লোৱা আমিতো বহুত বাৰ গৈছো ন পুহীছো দেব ক'ৰবাত দিবিমবি ন উৰমি চৰ্মি বহুত বাৰ হৈছে ক'ত ডাঙৰ প্লেন বনায়।
ডাঙৰ প্লেন যদি বনাব পাৰি আমি
অসমৰ বাহিৰত বিপ্লেন বনোৱা অসমৰ বাহিৰত যদি ক'ৰবাত ফুৰিব চুৰিব যায়, আমি ডেকা হৈছো ভাই এতিয়া ডেকা
দাৰ্জিলিং যাব পাৰা, মানালী যাব পাৰা।
মানালি যাবা তুমি, এই টোতেল খৰ চা তোৰ হিচাপত কিমান মানুহ হ'ব এটাই অনুমান
মানালী যদি যোৱা, তেতিয়া মানে সেইটো হুম। ধৰি লোৱা মা মানে ধৰি লোৱা মানালী যদি যোৱা মানালী গলে তোৰ ইয়াৰ পৰা আমি দিল্লীলৈ ট্রেনত গ'লো, দেল্লিৰ পৰা মানালী দুখন ট্ৰেইন চেঞ্জ কৰিব লাগিব আৰু ঠিক আছে আমি জেনেৰেল যাব নোৱৰা জানা পচিবল নহয় জেনেৰেলত যোৱাটো।
জেনেৰেলত যাব নোৱাৰা, হেৰি ৰিজা ৰিজাৰ্ভেচন।
অ ইয়েচ ৰিজাৰ্ভচনত শ্লীপাৰ বুক কৰিম আৰু। কৃপা অ হয় হয়। অ মানেজ মানুত ভ ধৰি ল থাৰ্ড এচি থাকে, ছেকেণ্ড এচি থাকে, ফাচৰ্ট এচি থাকে আৰু তোৰ স্লিপাৰ থাকে হা। নাই নাই আমি শ্লিপা শ্লিপাৰত যাম আৰু শ্লীপাৰত যাম তাতে চিটটোত বহি যাব পাৰু। হয় নে জাচ শ্লিপাৰত এচি মানে, এচি এচি চেচি নাথাকে তাতে?
অ সেইটোয়ে কৈ আছো ৰিজাৰ্ভেচন সেইটো মই ছেকেণ্ড ছেকেণ্ড সেইটোত মই সেইটোত গৈছো, মই ট্ৰেইনত গ'লে মানে সৰু হৈ থাকোতে জেনেৰেলত গৈছো, তাৰপিছত এতিয়া এ যিমান পাৰ ট্ৰেনত যাওঁ তেতিয়া সেইটোতে যাওঁ আৰু।
অ মানে তই ধৰি ল
তই তই এ মানে এনেকা গ'লে কিমান মান যাব মানে দেল্লি লৈ যাব লাগব না?
অ দেলহীলৈ ধৰি লও প্ৰথম আমি দেল্লিলৈ গলো। ট্ৰেইনত তাৰ পৰা মানালী গলোঁ। মানালী যোৱাৰ পিছত তোৰ, তাৰ পৰা ধৰি লওক চিয়াৰিং বাছ কিবা ল'ব লাগিব আৰু তাৰ থাকিলো যাব কাৰণে, বাছ চাব বা টেক্সি চেক্সি লম অ। চুলি
মই ইমানে নাজানো ইমানটা হা
অ একচেলি মোৰ আইডিয়াটা তিনিশ না না মই একচেলি নাজানো কিমান হয়। অ কিমান বাৰ হয় একচেলি মই গম নাপাওঁ মানে
উ ম মানে দিল্লী যাব দিল্লীলৈকে যাব লাগে সেইটো জানা
অ ফাৰ্চত দেল্লীলৈ যাব লাগিব ডাইৰেক্ট ট্ৰেইন নাপায় মানে একচুৱেলি
ডাই ডাইৰেক্ মালিকি ডাইৰেক্ ট্ৰেন বা বাছ নাপায় না
উহু দেল্লীৰ পৰা যাব ডাৰেক্ট ট্ৰেইন পাব পাৰে আজিকালি ম ওলাইছে কোনটো তথাপি দুটা ষ্টপিচ যাব লাগব।
অ টু টু হিচাপত মানে মিনিমাম খৰচা মানে এনে কচোন ক মানে
ধৰি লোৱা আমি তাতে টোটেল এসপ্তাহ দহ দিন থকা যাব হা মানালি তাতে ত অ মানে কাৰণ তুৰ আব ডাউন চাৰি দিন মান লাগি যাব ছয় দিন মান ইনজয় কৰিলি দহ দিন তোৰ গেলে। তোৰ দহ দিনত মি মহ তোৰ তোৰ দহ মানে মোটামুটি কিমান টকা যাব মই যদি ধৰি লও মোটামুটি অ তোৰ আহ ওঠৰ হাজাৰৰ পৰা বিশ হাজাৰ টকা এটা লাগিব কিন্তু
কিমান কিমান
ওঠৰ হাজাৰৰ পৰা বিশ হাজাৰ
বিশ হাজাৰ টকা
উম ওঠৰ হাজাৰ পৰা বিশ হাজাৰ টকা এটা লাগিব আৰু
উম ওঠৰ হাজাৰ বিশ হাজাৰ টকা এটা লাগিব ন
অ অ তেতিয়াহে মানে হ'ব বাৰু
মানে এনে কৰবাত বাহিৰত ওঠৰ হাজাৰ বিশ হাজাৰ যদি লাগে।
হম মানে খৰচা এটা হ'ব মানে মানে এষ্টিমেট খৰচা এটা হ'ব।
মানে ত চব হোটেল বুকিং কৰি হোটেল বুকিং চুকিং এড কৰি গৈছ-
হোটেল বুকিং খোৱা লোৱা। তাৰপিছত আহা যোৱা তাৰপিছত এক্সট্ৰা কিছুমান বস্ত- তিনিবাৰ লগে থাকে ন
এক্সট্ৰা বস্তু মানে কি ট্ৰেভেলিঙৰ খৰ্চা চৰ্চা কথা কৈছ নেকি ধৰি লোৱা তাতে যদি ক'বাত যদি যাওঁ।
তই মানালিত গেলি তাতে কবা তাতে কিবা নহয় কিবা বস্তু এটা টোক কৰবা গলি তাত ত কিবা এটা বস্তু উঠলি তাতেটো কিবা এটা পইচা লাগব তো কিবা এটা বস্তু বাৰু ঠিকেই গেলি ধৰি লও এই এনজয় কৰবা কৰ'বাত উঠিলি বা কবাত কিবা ক'বাত বৰ্ডেৰে গেলি ক'বাত নাৱৰৰি ক'বাত গলি যিকোন ক না তো কিবা এটা এটা পইচা এটা লাগব ন হা তাতে তোৰ যিকোনো সেইটো তাতে নাথাকি তা কিবা নো কিবা খৰচা আৰু মানুহ বহু ঠাণ্ডা হয় তাতে বৰফৰ জেগা যা জেকেট টেকেট কিনবা লাগে ভাড়াত লব লাগে। হা এইগিলা মানে নাই পচিবল নহয় এবাৰ তই বহুত হেভি তাৰে কিনিবা লাগে তোৰ এভথিং থকা যাই তোৰ জোতা দিব তোৰ জেকেট
দামো ল দামো ল'ব ন তাতে কিনা নতুনকে নে ভাড়াত লয়
ভাড়াত লোৱা যায় তাতে ভাড়াত দিয়ে আৰু আৰু এ অ তাতে এইবিলাক চব বস্তু ভাড়াত ল'ব পাৰ তই মানে ভাড়াত লৈ মানে ইমান ইমান ইমান বেছিও খৰচাও নাযায় আৰু এয়া আৰাম চে ধুনীয়াকে মানে কৰিবা পাৰিবি আৰু
উম তাকে এনকাকে
তে সেইটো কাৰণে কি বুলি কয় চাও দে আৰামছে মজাকে একবাৰ যাব পাৰিলে ভাল আছিল আৰু ন
উমম তাকে হেৰি অকমান মানে যাব লাগিছিল মানে যিহেতু গৰমৰ দিনক দিনে বাঢ়ি যায়। আছে ন?
অ তাতে ধৰি লোৱা আমি ছয়, সাতটা মান ল'ৰা-ছোৱালী যদি যাওঁ আৰু মজাকে। তাতে ধৰিলো মই ছাগে এই ট্ৰেইনত যাম। ট্ৰেইনত গ'লে প্ৰথমতে আমিটো আমি এটা কাম কৰিম। ইয়াৰ পৰা ধৰি লও আমি উবেৰ এখন বুক কৰিম। যদি ছয়টা মান যাও এখন উবেৰতে কিবাকে মেনেজ কৰি যাম আৰু। উবেৰ বিলাকে যাব নোখোজে। বাট আমি এনে কি বুলি কয় এনেকে মেনেজ কৰি যাব লাগিব। কৰোঁ হা তাৰ পিছত তাৰপিছত ইয়াৰ পৰা উবেৰৰ পৰা আমি পল্টন বজাজ ষ্টেচনলৈ যাব লাগব ন? পল্টন বজাৰ ষ্টেচনত গেলো। তাতে যাই কি ৰ চব মাহে কিবা কিবি খালো। খাই কিনে ট্ৰেইনত উঠি। ট্ৰেইনত উঠি কিনে শ্লিপাৰ শ্লিপাৰ বক্স থাকব যিহেটো মজাকে শ্লিপাৰ বক্সত গ'লো। তাতে যাই কিনে উঠি কিনে আম ট্ৰেন ষ্টাৰ্ট দিব। মজাকে আমি গান-চান গাম। মজাকে এনজয় কৰি কেনে শুই মানে মজা কৰি কৰি যাই থাকিম আৰু মজাকে। ম মজা লাগব তাৰ মানে বুজি পাইছ না। আৰু একচেলি আৰু মই মানে জীৱনত ম এনেকুৱা লাম্বা ট্ৰিপ কেতিয়াও লৈ কৰি পোৱাই নাই এক্চলি। মই জীৱ
মানে মই ময়ো যাই পোৱা নাই। মানে বিশেষকে মই মানে মানে গ'লে আৰু মই দাদাৰ লগত যাও। মই এনা লগৰ চগৰ লগত জাই পোৱা নাই মানে এ দূৰত যাই ব নাই আৰু এনেকে। ধৰি ল দছ, পোন্ধৰ দিনৰ কাৰণে এনেকে যাই পোৱা নাই মানে। অকল ফুৰিবৰ কাৰণে অকল ফুৰ-ফুৰ ফুৰা পা না যত ফুৰব কাৰণে ইমান দছ, পোন্ধৰ দিনৰ কাৰণে কাৰো লগত এনেকে যোৱা নাই লগৰ-ছগৰ লগত।
হুম, হুম। তাকে সেইটোতো কি বুলি কৈ অ, যাব লাগিছিল। আৰে আমি জ্বলি পালি আমি সিটো ইয়াৰতে এটা প্লেন কৰো আৰু একচিয়েলি মানালী- চানালী কেতিয়া যাব লাগে জানা, মানালী-চানালী একচুলি যাবা লাগে তত ডিচেম্বৰ মাহত যাব লাগে। সেইখিনি বেষ্ট টাইম হয় ত ফুৰাৰ কাৰণে আৰু।
মানে গৰমৰ দিনৰ কথা কৈছা?
ডিচেম্বৰ মান্থ, ডিচেম্বৰ মান্থ। ঠাণ্ডাৰ দিনত। অ সেইখিনি মান টাইমতে তোৰ মানালীত হয়, বৰফ-চৰফ পৰে, মানে মজা হয় যাতে মানে।
স্ন-স্ন-স্ন মানে বৰফ- চৰফ পৰে, মই মনতে ইমান মাজত দেখা পাইছিলো কিন্তু ইমানতো দেখা হোৱা নাই। আৱৰি থাকে আকৌ, অ।
এটা কাম কৰ য জুৱাৰ
অ, ৰে মানে সঁচা নাই য ক'ৰবাত তাত জাগা লাগিছিল মানে বুজছে ত মই ভাবো কি মই ভাল চাই মানে চেটেল হৈ য জীৱনটো জীৱনটো ছেটেল হোৱাৰ পিছত ম চব ঘূৰবা চুৰবা যাব লাগে। এনেকে মোৰ মানে এতিয়া কাম নাই ন হাতত মানে ছেটেল হোৱা কোনো কাম নাই ন নিশ্চিন্ত মানে যাব নোওৰো ন ঘূৰিব। আহাৰ পিছতটো বেৰোজগাৰ থাকিম। হয় নে নাই। পইচা খৰচা কিমান দব সেইটোৱে পইচা খৰচা হব কিবা সেইমাহৰ এটা বহুত
সেইকাৰণে এটা কাম কৰো আমি মজাকে ধুনীয়াকে যাওঁ। যাই কিনে ফুল এনজয় এনজয় কৰো। চা আমিটো কৰো বা ডাঙৰ আমি এবাৰ কতো ত এনেকে লম্বা ট্ৰিপত কতো মৰা নাই। সৰু সুৰা মাৰছো বাৰু। এনেকতো দছ দিন বা মই এক দিন কাৰণে কতো বাহিৰত ঘ পোৱা নাই। এতিয়া দছ দিনৰ কাৰণে যাওঁ। আৰে জীৱনত এই বিলাক বস্তু এক্সপিৰিয়েঞ্চ ল'ব লাগে। তাৰ পৰা আমি বহুত বস্তু শিকিব পৰা যায়, বুজি পাইছানে? বহুত বহুতখিনি বস্তু তাৰ পৰা শিকিব পৰা যায়।
এই শুন না। আমি যে কলেজৰ কেম গৈছিলোঁ যে হা, ত, তই গৈছিলি নে বাৰ যোৱা নাই ছাগে না।
আচ্ছা তহঁতে যে পামুহিত যে লৈ গৈছিল যে। নাই, মই যোৱা নাছিলো। তাতে কি-কি কৰালাক নো তহঁতক?
তই, তই যোৱা নাই নেকি? মই এনেকুৱা লাগি আছে, গৈছিলি জা হয়, কিন্তু, কিন্তু তেতিয়া তই এন এছ এছতে হেৰি আ জইন কৰা আছিলি যে। তই খুজিলে তাৰ ফাললে এ নিজে ত কাব নাল হ'লে মইটোুজিাপালোে।
অহ।
এ, যায়ো লাভ নাই যে, এনেই মই এনেই বৰিং হৈছো তাতে।
আচছা মানে কি কি কৰি চা এনেছ ত।
একো নাই ক এখন গাৰ্লছে এখন স্কুলত আছে স্কুলৰ আছে তাৰপিছত মই গৈছো। নিৰজ গৈছো আৰু এ, এ আৰু আৰু এজন ছোৱালী আছিল নামটো পাহৰি গৈছো। আমি তিনিটা মানে বেলেগ-বেলেগ গ্ৰুপ আছিল গ্ৰুপ। ভগাই দিছে। গোটেই গাওখনত গ্ৰুপ ভগাই দিছে ত তাৰে মানে আৰ্থিক কি, কি প্ৰব্লেম হৈছে মানে কি কি মানে সেনে চাৰ্ভে কৰিছিল হা। পিছত মানে হেৰি আৰু প্ৰথম দিনতো সেই ল'ৰা-ছোৱালী বিলাকৰ লগতে কিবা খেলাই দিছে। কিবা-কিবি মানে সেনেকা অলপমান এ, আৰু সেই যোনখন স্কুলত আমি স্কুলতে গৈছো ন, সেই স্কুলৰ পৰা মানে হেৰি আমাক মানে আমি জুনকেইটা আনিছো ধৰি লও। তেতিয়া জহ এ, এ ইহঁতক মানে চবকে মানে গ্ৰুপ বনাই পেলাই মানে খেলাই তাত চাৰ্ভে কৰিব ৰিপৰ্ট তাতে ধৰি লওঁ‌। আমাৰ ফটো তুলিবৰ কাৰণে মানে গাঁৱৰ মানুহ লগত। এটা চাৰ্ভে কৰিছো বোলে। এন এছ এছ এ, চাৰ্ভে এ ফটো চটো কৰি পেল এটা এলবাম বনাব দিছিল তেনেক আমি বনালো আমাৰ ফটো ফটো তছিল আছিল। মোৰ ফটো কিন্তু মোবাইলটো মানে এ আপডেট দিলো ন। সে চব ফটো উৰি গৈছে। মোৰ আগৰ চব ফটো উৰি গৈছে আগতে আমাৰো দেখানে কিমান ফটো আছ। আমি যে হাই ছেকেডাৰীত যে ঘূৰিছিলো যে মে মল চল গছিলো কাপোৰ চাপোৰ যে। যে এমখা আৰু এ চোবনৰ লগতো মোৰ আগৰ এখন। টো আছে মোৰ মানে মস্ত আাজি দিছিলো। সেই ফটোও আছে তাৰ লগত। বাচ্ছাৰ সদায় শান্ত। এ মে ফটো চব দিলে থৈ গৈছে। এতিয়া এখনো ফটো নাই মানে। তেতিয়া মই ভাবছো তই যোৱা নাছিল
আৰুটো হয় তই এন এছ এছৰ পৰা এনে কি কি বস্তু শিকিছা আৰু তই এনে।
এ হেৰি শিকা শিকা আৰু কি কমান এই আমাৰ। ট্ৰেনিং খিনিত মই ইমান এটা হে কৰিব পৰা নে ঘুৰাইছে। বিশেষকে এই কৰবাত লৈ গ'লে। কিবা এটা খোৱাই আৰু এই সেই সেইটো সেইখিনিয়ে আৰু
কিন্তু একচুৱেল এন এছছৰ পৰা মানুহ এটা ডচিপ্লিন হয়। তাৰ পিছত তোৰ কেনেকুৱা কি পৰি মানে পৰিপতি ঠিক কৰিব পাৰি। কেনেকা কি কৰিব পাৰি। সেইবিলাক বস্তু মানে এ কৰিব পাৰি আৰু মানে। একচেলি মানে মই কোনো এন এছ এছৰ পৰা মই এ শিকিছো। ডিচিপ্লিন কেনেকুৱা মানুহ এটা হয় আৰু।
ঐ আমি যে কলেজো চফা কৰিছো ন। স্বচ্ছতা অভিযান।
চাফা চাফা কৰাটো মানে এটা ধুনীয়া এটা পৰিৱেশটো ধুনীয়া ৰাখিবৰ কাৰণে ন। চফা চাফা কৰিব লাগোনে কি জান ক'ৰবাত যদিবা এটােট পৰি এইটো পাই সেই ডাষ্টবিন পেলত ত আমাৰ দৰকাৰ হয়। আমি এটা অসমৰ নাগৰিক হয় ভাৰতৰ নাগৰিক হয় এইটো আমাৰ কৰ্তব্য হয়। আমি যিটো ক'ৰবাত যদি বস্ততোপৰি আছে।
দায়িত্বহীন দায়িত্বহীন নাগৰিক নে কি তাপিছ দায়িত্বহীন নাগৰিক
হয় মানে কি আমাৰ এইটো কৰ্তব্য হয় ন। আমি এইটো পালন কৰিব লাগিব ন। ছ কিছুমান বতৰ থাকি আৰু একচুৱেলি মই এন এছছত থাকোঁ‌তে ইমান আৰু ডচিপ্লিন মই নিশিকিলো ন মই যেতি মইব নি জবটো জইন কৰিলো ন। যবটো জইন কৰ পিছ মইহুত কিছুমানবস্তু শিকিব পাৰিলো মান বহুত ডচিপলিন এটা লত।
কিবা কাম কামটো কামটো কেনে চিৰিয়াছলি কৰিব লাগে কাৰ লগত মানে কেনেককা ধৰণৰ লিডাৰশ্বিপতটো শিকাই লিডাৰশ্বিপ শিক লিডাৰশ্বিপ মেনেজ
কেনেকুৱা টিম এটা মেনেজ কৰিব লাগে। কেনেকুৱা মানুহ লগত কথা দিব লাগে অ' কেনেকুৱা চিষ্টেমৰ কাম কৰিব লাগে। এইবিলাক বস্তু ভাল হয় কিন্তু।
অ এই এটা কথা কিন্তু হে প্ৰাইভেট চে। কিন্ত মানে তুমি যে জবৰ প্ৰাইভেট চেকটৰত যদি কাম যদি পাবা। বহুত ম স্কিল লাগে আৰু বিশেষে কমিউনিকেশ্যন স্কিলটো বেছি ভাল লাগে।
উম উম তাকে সেইতো মানে কৰাটোত আৱশ্যয়ক ব দৰকাৰ হয় আৰু।
আৰু ইংলিছ স্পিকিংটো লাগে মানে।
তাকে এই এইটোৱেতো আৰু ভালকে আৰু এনেকৈ। এই মানে ইংলিছ স্পিকিং টো শিকাটো ভাল দৰকাৰ আৰু বৰ্তমান টাইমত।
অ অ মানে। কমিউনিকেশ্যন স্কিল আৰু কিবা এক্সট্ৰা স্কিলটো লাগিয়েই লাগে কাৰণ কমিউনিকেশেশ্যন স্কিল না। ধ লও তুম যিকিনো জব ধৰি লও প্ৰাইভট কেটৰ জবত।